হেল্ল',
উম, কোৱা।
হেল্ল',
অ, কোৱা।
অ, কি খবৰ তোমাৰ?
আছো ভালেই, তোমাৰ?
আছো - আছো মানে কেইদিনমান হল কথাই পতা নাই। তোমাৰ লগত দেখাও নাপাও আজিকালি সেইকাৰণে ভাবিলো ক কলে কৰিলো তোমাক অলপ কথা পাতো বুলি।
আচ্ছা মানে মই এইকেইদিন ঘৰৰ পৰা ওলোৱাই নাই ৰবা বৰষুণৰ কাৰণেও আৰু ইচ্ছাও যোৱা নাই ওলাবলৈ সেইকাৰণে।
অ, মইও চেম মানে ওলালে অলপমান লেতেৰা - লেতেৰা লাগে ন পানী হৈ থাকে ভাল নালাগে।
উম সেইটোৱে।
হয়, এতিয়া কিবা খালা নেকি?
বৰ্তমান খোৱা নাই ৰবা, মানে গধূলি এনে অলপ ওলাই গৈছিলো আজি বাৰু।
আচ্ছা।
আহিলো অলপ আগতে, তুমি কিবা খালানে নাই?
অ, খাইছিলো তেতিয়াহে এইটো বতৰতো জানা পকৰা নহলে মেগি খাই ভাল লাগে মেগী বনাইছিলো ত তাকে খাইছো। অ, আৰু কি কৰি আছিলা?
আছো এনেই শুই আছো ৰবা মানে গাটো অলপ বিষাই আছে সেইকাৰণে।
কিয় ফিভাৰ চিভাৰ হৈ আছে নেকি?
নাই - নাই জ্বৰ হোৱা নাই। কেতিয়াবা হয় ন অলপ মানে লাইক বেছি অলপ হেৰি কৰিলে গা চাহ বিষাই।
হা - হা হয় আৰু বাকী আন টি, আক্লল হঁত ভালে আছে ন চবে ঘৰত?
উম - উম আছে, তোমাৰ?
অ, ভালে দিয়া মানে ভাবিলো মই তোমাৰ লগত এনে বহি আছো আমাৰ যে সেই টপিক এচাইনমেন্টৰ চলি আছে পলিশন মানে তেনেকে এটা আছে সেইটো ওপৰত বিষয়ে তোমাৰ লগৰ কথা পাতো বুলি।
হা কোৱাচোন।
হয় সেইকাৰণে মানে তুমি এনে পলিউচন মানে মানে প্ৰদূৰষণ বুলি ভাবিলে কি ভাবা মানে বুজিলে প্ৰদূ্ষণ যদি কয় কোনোবাই? তোমাক যদি সোধে প্ৰদূষণ মানে কি? কি বুলি ভাবা তুমি?
মইতো ভাবো কি তোমাৰ যিবিলাক এতিয়া লাইক পলিউচন চলি আছে কাৰৰ পৰা এতিয়া মিতা মানুহ বিলাকে কিছুমান প্লাষ্টিক জ্বলাই দিয়ে সেইটো পলিউ উচনে হ'ল তাৰপাছত তোমাৰ মাত একচুৱেলি জ্বলাই দিব নালাগে মাটিতো পেলাই দিব নালাগে।
হা প্লাষ্টিকে ইউজ কৰিব নালাগে এক্সুৱেলি।
সেইটোৱে তাৰপাছত তোমাৰ আৰু তেনেকুৱাই মানে মানে পলিউচন হ'লে আৰু বহুত অক্সিজেনো তেনেকুৱা বহুত কমি যায়।
সেইটোয়ে মানে আমাৰ পৰিৱেশ মানে দূষিত হোৱা ধৰি লও পানী, অ বায়ু তেনেকে মানে দুখিত হোৱাকে আমি আৰু মানে সেই প্ৰদূৰ্ষণ বুলি কব পাৰো ন। মানে সেইটোহে হয় থিকে কৈছা তুমি। তুমি আমাৰ পলিউচন প্ৰদূষণৰ কাৰণে গোটেই পৰিৱেশটো মানে বেয়া হৈ যায় আমাৰ শৰীৰতো ক্ষতি কৰে লাইফ ষ্টাইল আমাৰ বেয়া হৈ যায় ন। এনে পলিউচনৰ যে আমাৰ প্ৰকাৰ আছে জানা ন তুমি।
উম মনত নাই পিছে কিন্তু মই পাহৰিলোঁ দেই।
অ সেই আছিলে নহয় আমাৰ বতাহ মানে বতাহ প্ৰদূৰ্ষন কি আছিল বতাহ প্ৰদূষণ বুলি কয় ন অ, চৰি - চৰি বায়ু প্ৰদূষণ। হা বায়ু-বায়ু। বায়ু প্ৰদূৰণ পানী প্ৰদূৰ্ষণ আছিলে আৰু তাৰপিছত শব্দ প্ৰদূৰ্ষন। মাটি প্ৰদূষণ আছিলে ন তেনেকে।
হা - হা।
মাটি প্ৰদৰ্শন আছিলে শব্দ প্ৰদূৰ্শন পানী প্ৰদূৰ্শন আছিলে। তেনেকুৱা যে আছিলে আমাৰ সেইটোয়ে। বা বায়ু প্ৰদূষনতো জানাই গাড়ীৰ পৰা ধোৱা ওলোৱা তাৰপিছত কল কাৰখানা পাৰ যত ধোৱা ওলাই সেইটোৱে আমাৰ মানে বায়ু প্ৰদূৰ্ষন কৰে ন। হয়।
সে তোমালোকৰ কিবা এছাইনমেণ্ট দিছে নেকি। অ, আছে ৰবা তওৰ ওপৰত যে এনভাইৰমেন্টৰ যে। হয় অ,
পৰা দিছে মানে কৰিব কাৰণে হয়।
অ', এই তুমি মানে তুমি তাৰে এক্সপ্লেইন লিখিবানে নে এনেই মানে তুমাৰ পাৰ্ট বাই পাৰ্ট লিখিবা।
অ, মানে সেই প্ৰদৰ্শন কাজ বোলে সেইটো লিখিম তাৰপিছত প্ৰদূষণ প্ৰকাৰ প্ৰ কোনো প্ৰকাৰৰ কি - কি হয় ডফনেচ উইথ এক্সামপল তেনেকে লিখিম বুলি ভাবিছো তেনেকে লিখিলে হৈ যাব ন।
অ, হৈ যাব।
অ, এয়াৰ পলিউচন মানে বায়ু প্ৰদূষণৰ কেনেকে হয় জানানে?
উম, গম নাপাও দে মই এইবিলাক পাহৰিলো বাৰু কোৱাচোন তেনে।
উম, আচ্ছা - আচ্ছা এইো নাই মানে তেনেকে মানে ব বে জানছিল মানে অলপ - অলপ মনত আছিলে। মানে সেই চালো ৰবা মই অলপ এ গুগল চেট যি পিচি কৰি চালো অলপ আগতে। তাই ভাবিলো তোমাকোতো লাগিব পাৰে ন তোমাৰো দৃশ্য চ তেনেকে কলেজক কৰা সেটোৱে। আৰু জানা আমাৰ যে পানীৰ প্ৰদূষন হয়। নদীৰ পৰা সেই যে কল কাৰখানা বোৰ যে লেতেৰা বোৰ যে পেলোৱা।
অ', অ ',
আৰু কি বুলি কয়। আৱৰ্জনাবোৰ যবোৰ পেলাই তাৰ পিছত আমাৰ যে পেচিনৰ পৰা যে আমি। কেতিয়াবা ডাইৰেক্ট অ, বাচন ধুলে লেতেৰাবোৰ পেলাই দিও ন। ডাষ্টবিনত পেলাব লাগ একুৱেল সেইবোৰো মানে আমাৰ পানী প্ৰদূষণ কৰে নয় নদীত যায় নদীৰ পৰা তেনেকে পানীৰ প্ৰদূষণ হৈ যায় আমাৰ।
উম-উম।
আৰু প্লাষ্টিক পেলোৱাৰ ফলত কাৰণেও আমাৰ পানী প্ৰদূষন হয়।
অ, সেইটো হয়।
হয়।
আজিকালি চাফা নালা এটাও প্লাষ্টিক পেলাই - পেলাই সেইটো লেতেৰা বনাই।
হা কি ক'লা?
বোলোৱা মানে আজিকালি চাফা পানী মানে এনেকুৱা থাকে ন তোমাৰ গনেশ খুুৰতে যে এখন আছে তোমাৰ
উ
আগতে ধুনীয়া নদী বুলি কৈছিলে বাৰু এতিয়া তোমাৰ তাত তাতে জাবৰ চাবৰ পেলাই কেনে লেতেৰা হৈ গৈছে।
তাকে মানে কি জানা প্ৰদূৰষণ কোনো প্ৰকৃতি নিজে নিজে নকৰৰে চৰকাৰো কৰিব নাহে মানুহে নিজৰ মানে ক্ষতি নিজে কৰে। নিজেই লেতেৰা কৰে তাৰ পিছত কি ক'ব মানে ইণ্ডিয়াতো বহুত লেতেৰা হয় বুলি তাৰপিছত চৰকাৰক ব্লেম কৰি থাকিব। কিন্তু মেইন মানে আমাৰ আমিয়ে নিজে হয়, আমিয়ে চোন নিজে এতিয়া বদল আইচক্ৰীম নহলে চকলেট খাওঁ চকলেটৰ প্লাষ্টিকটো বাহিৰত এনেকে ৰাস্তাতে পেলাই দিয়ে সেইটো কৰিব নালাগে এক্সুৱেলী। মই মানে নিজে নিজে অনুভৱ কৰি পালে ন ডাষ্টবিন থাকে ডাষ্টবিনত পেলা ন হ'লে মই বেগৰ ভিতৰতে ভৰাই লৈ আহো।
হা ঠিকে।
কথাৰে আমি অলপ ধ্যান দিওঁ ন বহুত খিনি মানে হে কৰিব পাৰি।
তোমাৰ এতিয়া আমাৰ ইণ্ডিয়াতো যদি মানে চাইনাৰ লগতো বাৰু কম পেয়াৰ নহয় দিয়াচোন। বাট তোমাৰ তাতে পলিউশন কম তাতে গোটেই বাৰু ইলেক্ট্ৰিকে চলে তোমাৰ গাড়ী বেছিভাগ। তাৰপিছত চাফাও তোমাৰ তাতে বহুত মানে ডিচিপ্লিনত আৰু।
সেইটোৱে চোৱা চোৱা ছেমেটো হয় ক'ব গ'লে কিমানো ডিফাৰেন্ঞ্চ আছে ইণ্ডিয়াৰ পপুলেশ্যন আৰু চাইনাৰ ছেমে হয় জনসংখ্যা ন ক'ব গ'ল অলপমান ডিফাৰেন্ঞ্চ আছে। তাকো যাতে ইমান মানে উন্নত হৈ আছে ইমান চাফ চিকুণৰে থাকে ন।
উম উম।
টেকনিকেল চাইডৰ চবতে মানে সিহঁতে বেছি আমাতকে।
উম উম অহ। মানে সিহঁত আমাৰ এতিয়া ইন্দিয়া বিলাকত কেনেকা তোমাৰ গাড়ী এখন চলালে মানে ডিচেঞ্চ নাৰাখে তোমাৰ এতিয়া ক'ৰবাত জাম লাগিলে তোমাৰ ধৰি লোৱা বাইক বিলাকে ফুটপাৰ ও পৰত চলাই দিয়ে।
সেইটোয়ে মানুহ যে কয় চিভিক চেন্স নাই। এনেই নকয় ফুটপাত মানুহে বনাইছে মানুহৰ খোজ কাঢ়িবৰ কাৰণে তাতে যদি মানে ৰাস্তা জোত জাম দেখা পায় ট্ৰেফিক দেখাাই মানুহে আকৌ ফুটপাতেৰে বাইক লৈ যায়।
উম তাৰপিছত তোমাৰ বৰষুণ হলেতো ক
তেনেকুৱাই সেইটয়ে ৰবা। উম আৰু মানুহে নিজৰ ঘৰৰ মানে জোতাল বোৰ ঝাৰু মাৰি পেলায় প্লাষ্টিক বোৰ জ্বলাই দিয়ে সেইটো কৰিব নালাগে মানে বহুত বায়ু প্ৰদূ ষন হয়। মাটিত পুতিলেও মানে মাটি প্ৰদূৰণ হৈ যায় কিন্তু বায়ু প্ৰদূৰণতটো বেছি মেটাৰ কৰে ন। আৰু যিটো প্লাষ্টিক আছে এইটো কেইবছৰ কেইশ বছৰ পিছত হ'লেও মানে কিবা হ'লেও গলি যায় ন, কিন্তু বায়ু প্ৰদূৰণতটো লগা লগ প্ৰদূষণ হৈ যায় জ্বলাই দিয়াৰ লগে লগে।
উম উম।
সেই সেইকাৰনে বায়ু প্ৰদূৰষণ নহব কাৰণে আমি এ ওলাইছে ন বিলিংকিডত, ফ্লিপকাৰ্টত যে আজিকালি ইউজ কৰে কাগজৰ কেৰিবেগ সেইটো বহুত ভাল কৰিছে দে। তেনেকে মানে কিমান প্লাষ্টি কৰ আজিকালি ব্যৱহাৰ কমি যাই আছে ন আৰু দেখিবও ভাল লাগে কিন্ত ন কাগজৰ সেইবোৰ পলিথিন বোৰ ভাল লাগে দেখিব।
উম তাতে তোমাৰ খেলিবলৈ হেৰিও দিয়ে তোমাৰ
তাকে।
উম।
সেইটো মানে আজিকালি মানুহে নিজৰ কোম্পানী বা সেইটো কোৱা মানে বিচাৰি আছে কিবা কে হওক মানে আমাৰ ইণ্ডিয়াটো ভাল হওক বুলি পদূষুণৰ পৰা।
অহ। কিন্তু মানুহে পাছত আকৌ নিজে লেতেৰা কৰি দিয়ে।
এতিয়া আৰু এনেই তুমি জানানে পলিউশ্যন মানে কম কৰিব কাৰণে কি কি কৰিব লাগে? যেনেক গছ গছনি ৰুপন বা প্লাষ্টিক কম ইউজ কৰিব তেনেকুৱা
উম উম সেইটো জানো
সেইটোয়ে মানে যিহেতু আমি নিজে আমাৰ মানে পৰিৱেশত আমি থাকি আছো ন আমি নিজে যত ন ল'ব লাগে। আমাৰেতো ক্ষতি হয় বায়ু প্ৰদূৰষণ হ'লে পানী প্ৰদূৰষণ হ'লে সেইটোৱে
একচেলি আমি একদমেই প্লাষ্টিক সেই কৰিবই নালাগে পেপাৰ ইউজ কৰিব লাগে ডিছপ'জিবল গ্লাছবিলাকো ইউজ কৰিব নালাগে
উম উম আজিকালি সেই চাহৰ যোতে কাৰ হেৰি দিয়ে কাগজ তেনেকে ইউজ কৰিব লাগে মানে সৰু সৰু চেঞ্জেছ কৰিলে বহুত খিনি মানে ৰিলিফ পায় মানে কব গলে।
বজাৰ কৰিব গ'লেও পেপাৰ বেগ এটা লৈ যাব লাগে তেনে কোৱা আৰু বা‌ মোনা লৈ যাব লাগে
সেইটোৱে সেইটোত ভাল আছে সেইতোটো ওৱান টাইম কিনে আৰু ওৱান হে আৰু পেলাই দিলেও সেইটো সেই হৈ যায় ন মাটিৰ লগত মিহলিও যে একো ক্ষতিও নকৰে কাৰোকো
উম উম
বাকি তোমালোকৰো তেনেকে মানে এছাইনমেণ্ট বা তেনেকে ভাইবাৰ কিবা হয় নে পলিউশ্যনৰ ওপৰত হওক বা পানীৰ সংৰক্ষণ তেনেকুৱা
উম পানী আছিলে আমাৰ বাইবাৰ নহয় সেই আছিলে চাইনমেণ্ট
তাকেই মই ভাবিলো আৰু তোমাৰ লগত এবাৰ মানে কথা পাতো মানুহৰ মানে কি জানে কিতাপ পঢ়াতকে যে লেবে লেবে কথা পতা যায় ন বেছিক মনত থাকে মই এতিয়া যে লিখিব পাৰো মই নিজৰ ফালৰ পৰা লিখিব পাৰিম মানে। ফল চাই চাই লিখিবই নালাগিব
উম সেই
সেইটোৱে। বাকী হয় এতিয়া মানে কি খাব যাবা নে কিবা কাম আছে কিবা কৰিবা?
নাই-নাই, তেনেকুৱা এতিয়া একো কাম নাই মানে চব কাম চাম কৰি লয় বিচনাত শুইছোঁহি।
আচ্ছা-আচ্ছা ভালে।
উম, মানে আজৰিয়ে আৰু।
কলেজ কেতিয়াৰ পৰা যাই আছা, একজামত শেষ হৈ গল আমাৰ?
উম উম, শেষ হ'ল একেদিন যোৱা নাই ৰবা।
আচ্ছা। অ', বন্ধ তোমালোকৰ ন আমাৰ যে আকৌ মাথাই ইণ্টাৰ্ণশ্বিপ কৰিব লগা হৈ গৈছে।
অ', নাই আমাৰ বন্ধ দিছো ৰবা।
পানী হৈ থাকে যাব ইচ্ছা নাযায় কিন্তু যাবও লাগে তাতে।
অ', তোমালোকৰ কম্পালচৰি ন যাবই লাগিব?
অ', ইণ্টাৰশ্বিপ নহলে চাৰ্টিফিকেট নিদিব যে ভৱিষ্যতলৈ। গ্ৰেজুৱেচন চাৰ্টিফিকেট, মানে ফেইল কৰাই দিব ডাইৰেক্ট একদম। হে ফিফথ চেমিষ্টাৰ এটা এক্সাম থাকে তাতে।
পানী হ'লেও মানে ৰেহাই নিদিয়ে আৰু।
নাই। মানে, ৰেহাই মানে, কি তেনেকে মানে, নগ'লে হ'লে হ'লেও, কিমান দিননো নাযাম। ৱৰ্কিং টাইমতো, কমপ্লিট কৰিবই লাগিব, যিমানখিনি ধৰি দিছে মানে।
উম, উম।
দিয়া বাৰু ভালে লাগিলে, তোমাৰ লগত কথা পাতি পেলাই। তুমিও চাবা অলপমান?
উম! উম! চাব লাগিব, ৰ'বা। তুমি মোক ফোন কৰিলা, ভালেই হ'ল। মই এইখিনি, মানে অলপ, জ্ঞান ললোঁ তোমাৰ পৰা।
অ'! একো নাই, মা পাহৰা যায় ন'! ইমান সেই, কৰা নাযায়। মানে, অলপমান যদি কথা পতা যাই বস্তু। বস্তুবোৰ মনত আহি যাই ভালকে।
উম, উম! নাই, মই ৰিভাইজ কৰাই নাছিলোঁ। মই ভাবিছোঁ! কৰিম।